অ' কি কৰি আছে?
এ আছো।
আছে, ভাত মানে বনালো ছোৱালী আজি লাষ্ট পৰীক্ষা আছিলে পঢ়া।
অ।
তাৰ পাছত স্কুললৈ লৈ খোৱাই বোৱাই লৈ গলো, গৈ তাইক থৈ আহিলো।
উম।
আহি কৰি লৈ, তাই এতিয়া আহি পালেহি যেনিবা। মই স্কুলৰ পা আহা সময় হ'ল।
অ' সোনকালে, সোনকালে শেষ হ'ল পৰীক্ষা।
আজি হেৰি পঢ়াহে আছিলে, আজি লাষ্ট পৰীক্ষা। শেষ আও, এতিয়া তথাপিতো, বন্ধ দিব। তথাপিতো স্কুল আপোনাক গৈ থাকিব লাগিব, ছয় তাৰিখলেকে।
অ' কিহত পঢ়িছে নো এইবা?
এইবাৰ তৃতীয় শ্ৰেণী, চৰকাৰে এইবাৰ বঢ়াই দিছে নহয়।
অ' বন্ধটো দিয়া নাই নেকি?
এক তাৰিখে দিব নোৱাৰিব নেকি, ছয় তাৰিখেহে দিব পাৰিব হবলা।
অ।
এ মানে আগতে ধৰক এক জুলাইত দিয়ে হয়, এতিয়া নহব। চাগে এতিয়া আপোনাৰ ছয় জুলাই, দহ জুলাই এনেকুৱাতহে বন্ধ দিব হ'বলা। পিছতে হেৰি হ'ল উম' হম'। হেতু নিয়ম মানে মোবাইলত পাই আছো বাৰু, যি বাইদ দও জনীয়ো কৈছে এইটো কথা, এতিয়া ল'ৰা ছোৱালীয়ে ন ল'ৰা ছোৱালী এতিয়া বন্ধ বুলি নাযাবই পৰীক্ষা দিলে হয়। এতিয়া কি হয় তাকে বাইদেৱে কৈছে, কি হয় এতিয়া আমাৰ নি থাকিব লাগিব তেও। যি হয় আৰু সেইটোৱে, তাৰছতে দিন স্কুল বুলি এইকেইদিন একে একো হেৰি কৰিবই পৰা নাই, সেইকাৰণে আজি অকন নিজকে পালিচ কৰিছো।
অ' ধান চান ৰোৱা কৰা হৈ গ'ল আও?
ধান ৰোৱা হ'ল, এতিয়া পানী দ কণটো ৰুলোৱে বাৰু। বাম মাটিকণ আপোনাৰ হেৰি নাই, পানী নাই।
অ।
সেইকাৰণে এতিয়া ঘৰত বহি আছো।
উম' বৰষুণ পৰিলেহে ৰুব পাৰিবা আৰু ন?
অ' বৰষুণ পৰিব লাগিব, তেতিয়াহে হ'ব।
অ' অ' হেৰি এই তোমালোকৰ ওচৰত যে মানুহ এটা এক্সিডেণ্ট হৈছিল বোলে?
হয়' অ। এ বৰ বেয়া লাগে দিয়ক, আপোনাৰ মানে আনিলে পৰহিয়ে ঢুকাল মানুহজন। এতিয়া কালি আনিলে, আনি কালিয়ে খৰি চৰি দিলে আৰু, উপায় নাই মানুহৰ জীৱনটো একো নাই বুইছে তাকে কৈছে একো নাই ন, এতিয়া জীয়াই থাকোতে এইটো মোৰ সেইটো মোৰ এইটো আমুক এইটো তামুক ধে আপোনাৰ উশাহটো যোৱাৰ পিছত আৰু পৰি থাকিলে চোতালত পৰি থাকিলে একো নাই।
একো নাই। অ'আজিকালি ওলাই গৈ ঘৰ পাম নে নেপাম সেইটোও চিন্তা লাগে ন? ঘৰ পোৱাও আশা নাই মানে এনেকুৱাই এক্সিডেন্ট বিলাক হৈছে নহয়। একে তৎক্ষণাতে ভালকে গ'লেও তোমাৰ মাৰি থৈ যাই।
মই এতিয়া তেনেকুৱা এটা পৰ্যায়ত ভু-ভুগি পেলাইহে এইখিনি পাইছোহি হয়। সেই কাৰণে মানে মোক কি জানে এতিয়া মই গাড়ীয়ে মতে উঠিলে যে মোৰ মানে সে কথাটো মনলৈ আহেই বুইছে নে?
উম,
যাওঁতেও গাড়ীত উঠিলেও মনত পৰে আকৌ আহি থাকিলেও মনত পৰে মই সেইখিনি সময় মানে ভগৱানৰ নাম লৈয়ে ঘৰ পাওঁ কেতিয়া নামো, কেতিয়া নামো লাগে। গম পাইছে মোৰ মানে সেইটো মানে নে পাহৰিব নোৱাৰো আৰু এনে এনেকুৱা এটা স্মৰণীয় দিন গ'ল।
অ',
তাকে এতিয়া বেয়াও লাগিছে ছোৱালীজনী আছিলে বাৰু বৌজনী।
অ'ছোৱালী জনি ডাঙৰ নে সৰু?
জনি ইবাৰ আপোনাৰ পিউ ফাইনেল দিব।
অ',
ফাইনেল দিব এইবাহ
উম, উম বেয়া লাগে ন' তেনেকুৱা হ'লে?
অ'বেয়া লাগে ককাই -ভাই আছে যিমানে নাই খেতি কৰিছিল মানুহজনে। খেতি কৰিছিলে উম, চলা সেইয়া তাকে এতিয়া ককাই -ভাই আছে পাঁচজনেই বাৰু যিমানে ককাই-ভাই পাছজন, ছয়জন নাথাকক
অ'অ'উম, তোমালোকৰ একে ধেৰ ককাই -ভাই ন? সেইবুলি তোমাক দিব নেকি? কোনেও নিদিয়ে নহয় চব বেলেগ, বেলেগ যেতিয়া।
টো এতিয়া বেয়া পায়ও লাভ নাই চবৰে এখন, এখন সংসাৰ হয়।
অ'অ'অ'
কি ক'ব আৰু এইটো উপায় নাই এতিয়া তথাপিতো মানুহজনী এতিয়া সেইটোয়ে চিন্তা ন'। কি কৰিম কেনেকে থাকিম চিন্তা হ'বয়ে। সেইটোৱে আৰু বেয়া লাগে আৰু অ' মানে এইবিলাক এইবিলাক মানে যোনে ভুগি পায় তাৰ মানে অনু সুচনা টো বেছিকে হয় আও।
হয়, হয় উম, হয় দিয়া। উম, কি কৰিবি আওঁ
তে নাই ছিজনত।
কঁঠাল এয়া খোৱা -নোখোৱা মাজতে আছে আওঁ। সেইদিনাখন খালোঁ এটা আনি পেলাই আমাৰ এইফালে নাই যে ইমান।
তাৰমানে আমাৰ ঘৰত নহ'লে এইবাৰ নেলাগিলে যে।
অ',
এবাৰ কিনি আনি খোৱাতো আকৌ কিনি পেলাই দাঙি পেলাই অনাটোৱে দিগদাৰ।
সেই পিনে কঁঠাল আগতে আছিলে ঘৰত হই?
অ'মোৰ এজোপা আছে গছ এই বাৰ হে নালাগিলে। যোৱা বছৰ মানে লঠাই দিলো যে এই আগম কাটি দিয়াৰ কাৰণে নালাগিল নেকি এইবাৰ, এনে লাগে বহুত উম এনে পেলাইহে দিও
উম আমাৰ এটো ওচৰৰ মানুহ এ ঘৰ তাৰ পৰাই কিনি পেলাই আনি খালোগৈ। হ'লেও পকা কঁঠাল নাখাও, কালি আকৌ কি হ'ল আমাৰ দাদাটোৱে একদম আপোনাৰ হ'ব নেকি আঠ-দহ কেজি মান কঁঠাল ডাঙৰ আনিলৈ আৰু ৰাতিয়ে কাটিছে তাকে জমনি কঁঠালটো খাই অকনমান খালো খাই এতিয়া তাকে খাম নেকি আকৌ নিমখ তেল লৈ কেঁচা কঁঠাল
অ-অ-অ-অ কেঁচা কঠাল খাবও ভাল লাগ তাকে নহয় নিমখ তেল লৈ, জলকীয়া অকন ভঙাই ল'ব লাগে
অকলে-অকলে যুটি নালাগে এইবিলাক, লগত মানুহ হ'ব লাগে।
অ তোমালোকৰ ওচৰত মানুহ আছে নহয় ধেৰ।
আছে বাৰু, সেই বৌহঁতৰ কথাই কৈছো। সেই তাতে সেই তা তাকে এতিয়া তাকে খাই লওঁ নে দু দুপৰীয়া এখন গৰমত ভাটি পেলাইহে খাওঁ, তাকে।
কৈ দিয়ে বোলে কঁঠাল খোৱাটো, উম। উম, সেইকাৰণে গৰম দিনত ওলাই ন।
অ আচলতে সেয়াই, গৰম দিনত ওলাই। কিন্তু বস্তুটো কিন্তু ভাল দেই, গৰম বুলি যে গৰম লাগিব এইটো কথা কথা নহয়, মই সিদিনা মোবাইলতো পাইছো কঠালৰ কিছুমান আছে তাৰ পকা কঁঠালৰ বা কেঁচা কঁঠালৰ দুটা বেলেগ-বেলেগ গুণ আছে।
অ অ।
আছে কথাটো।
উম আকৌ যে কঠাল যে ভাজি খাই ন, সেই ভাজি খোৱাত টো বহুত বুলে ভাল।
মুচিটো চ'ত বহাগত, অ চ'ত বহাগত যিটো মুচি খাই
অ সেইটো বহুত ভাল, অ।
অ আপোনালাক খাই ভাল পায় ন'?
উম, উম।
অ আমি খাবো, আমি খাইছো দে এইবাৰ খাইছো, প্ৰতিবাই খাওৱে অৱশ্যে তে, তুমি এবাৰ অকমান বনাই খুৱালে বুঢ়াই হ'ল এবাৰ।
অ এনেই বহাগত যে খাবই লাগে ন। বহাগত যে খাব লাগে। এই নহয়-নহয় বহাগতহে, আমি বহাগতে
বহাগত খাই অ জানো, সেইয়া চ'তৰ ফৰকা দিনা খন খাই বুলি কয় যে
অ, আমাৰ নহয়, আমাৰ বহাগ ত, বহাগত খাব লাগে কঠালৰ মুচি বুলি কয়।
হয় নেকি অ, বেলেগ-বেলেগ বাৰু অ সেইটোয়ে, আৰু এতিয়া আৰু পাহাৰীয়া চাইডে কিছুমান এতিয়া ওলাই আছে, হয়নে নহয় বাৰু? বাৰ মাহে থাকে এতিয়া আমিতো না
বাৰ মাহে থাকে উম।
তথাপিতো খাই, চিজনৰ বস্তুটো খাওঁ আৰু দেই, খালে।
উম। ভাজিয়ে খালো, খাই লৈ পেলাই অলপমান এফাল ভাজিলো। আকৌ এফালকে, আচাৰ বনাই থলো নহয়। অকমান সি, উম, ইমান ধুনীয়া হৈছ নহয় আচাৰখিনি, আমাৰ ইহঁতে কৈছে মা', সৰহকে নবানালা কিয়? মই বোলো এ ৰ', এয়া ভাল হয়নে বেয়া হয় এবাৰ ন তুনকে বনাইছো ন'? বোলো সেইকাৰণে অকনমান বনাইছো, কৈছে বেছিকে বনাবা এইবাৰপা আমাৰ এনেই, সিজনীয়েও নিয়ে।
ভাল লাগে খাই এইটো আনকমন ন' এইবিলাক খানা মানে মাছ মাংসৰেও বলে নোৱাৰে ভাল
বোলে নোৱাৰে আচাৰটো কিন্তু বৰ ধুনীয়া হয় ন?
হয় নেকি? তেনেহলে আচাৰ থৈ দিব আমি গলে লৈ আহিম, আমি এইটো আচাৰ খাই পোৱা নাই থৈ দিব সেইটো আচাৰ খাই পোৱা নাই থৈ দিব আমি যাম।
অ এইবাৰ মানে কমকে বনালো যে নাইকিয়াই হ'ল দুইজনীয়ে লৈ লৈ গল।
অ আপুনি এ কেলে শুনাই লৈছে আকৌ গলে নিদিলে হবনে?
আকৌ আহা বাৰলৈহে বনাব পাৰিম খৰকে বনাম বোলে এইবাৰ। উম এইবাৰ আহিবা ভ বাৰু এনে আচাৰ খাব নালাগে আৰু এনেই আহিবা।
অ তাকেই অ সেই
ন।
চাও ৰব ছোৱালী এতিয়া পৰীক্ষা চৰিক্ষা শেষ হৈছে নহয়।
অ।
সুবিধা উলিয়াই লওঁ হ'লেও ঘৰত মিস্ত্ৰী লগা কথা আছিলে বাৰু কি হয় চাওঁ তাৰ মাজতে এদিন বাৰু ফা মাৰিম চাগে দিয়ক।
অ অ, অকমান ঠাণ্ডা বতৰ চাই। একে গৰমত উৎকত, গৰমত আহিলেও মানে
নাই নাই এই গৰমত নাযাও দেই, এই গৰমত মই এটা কথা জানো কি মই যেনেকে অশান্তি পাওঁ, গৃহস্থ গৈ অশান্তি পাই সেইকাৰণে মই পৰাপক্ষত গৰমৰ মানুহৰ ঘৰত নাযাওঁয়ে।
হয় আকৌ দিগদাৰ হয় ন?
দিগদাৰ হয় দিগদাৰ হয়, আমি চব মাইকী মানুহ একেই ন কাৰণ মোৰ যিটো অ শান্তি কষ্ট অইন দহজনী একেটাই কষ্ট হয় নে নহয়? মই যেনিবা আজৰি বিজৰি হৈ ধুনীয়াকে অ।
খাবও সুখ নাই গৰমতে উশাহ কৰি কৰি ন, উম নোৱাৰে। অকমান ঠাণ্ডা পৰিলে দেম ভাল হয়।
কৰিলে তেনেকেহে ভাল লাগে সেইকাৰণে মই মানে সেইটো বুজিও পাওঁ ধৰক তেনেকে গৰমত মানে অক অৱশ্যে মই বুলিয়ে ন সকলোৱে বুজি পাই দেই এইটো কথা। গৰমত যোৱা বা মানুহবোৰ অশান্তি হোৱা ন। ভাল নালাগে বা আমি হলেও ভাল নালাগে গৈ।
অ।
সেই কা, ময়ো তেনেকে মানুহৰ ঘৰত যাব বেয়া পাওঁ গৰমত।
বেয়া লাগে বেয়া লাগে অ বেয়া লাগে, অশান্তি লাগে নহয়। গৈ পেলাই যদি ভালকে কথা এটা পাতিব নোৱাৰে আপুনি, ওম। বেয়া লাগে।
বেয়া লাগে অশান্তি আৰু কাপোৰ চাপোৰ এহুপা ধেৰ পিন্ধি যা ব লাগে ন। ঘৰত এতিয়া হোৱা পেটিকুট এটা মেখেলা এখন পিন্ধিয়ে থাকো।
অঁ হয় আকৌ, নহব নহব হয়, গাছ টেঙা খাইছে নে নাই গাছ টেঙা?
গাছ টেঙা খাইছোঁ।
খাইছে ন।
উম।
গাছ টেঙা ঢেৰ প্ৰকাৰে ৰান্ধিব জানে, আমিহে নাজানো সেইবিলাক ৰান্ধিবলে।
এ মই ৰান্ধি পেলাই নাখাওঁ নহয়, আচাৰ বনালেহে খাওঁ।
হয় নি
উম, এনেই যে সেইটো গাজ টেঙা গোন্ধটো ইমান ভাল নেপাওঁ মই।
অঁ আমি আকৌ ভাল পাওঁ।
মই বনাই থৈ দিছো কিন্ত মা নাখাওঁ হে, আছে এবটল বনাই থৈ দিছো।
বাৰু হ'ব দিয়ক, আপুনি হেৰি কৰক মই এইয়া ছোৱালীজনীক খোৱাই বোৱাই লওঁ হা।
উম উম হ'ব দিয়া।
উম।